অ
হেল্ল'
অহ কি কৰি আছা
এনে আছো তুমি
এ এনেই বহি আছিলো
উম কিবা খালা নে নাই
নাই খোৱা দেই একো তুমি খালা কিবা
অ নাই মই খালো দিয়া চাহ খালো চাহ বিস্কুট।
আহ।
উম পিছে খবৰ কেনেকুৱা?
খবৰ খাতি ভালেই যেনিবা তোমাৰ কোৱাচোন?
উম ভালেই দিয়া আজি ইমান গৰম দিছে।
অ আজি একাকে বহুত গৰম দিছে থাকিব পৰা নাই অশান্তি বহুত।
উম তাকে এনে কলেজ গৈ আছ নে?
কলেজ সিদিনাখন গৈ আছিলো যেনিবা তাৰপিছত যোৱা নাই এতিয়া যোৱা নাই বাৰু এই দুদিন।
অ তোমালোকৰ কলেজত কিবা পাতিছিলা নেকি সেইদিনা মানে তোমাৰ শনিবাৰে।
অ হেৰি এ আমাৰ মানে এ কাৰ কাৰ্যশালা এটা পাতিছিলে ৱৰ্কশ্বপ। ত সেই তাত মানে তেজপুৰ ইউনিভাৰ্চিটি মানুহ আহিলে প্ৰফেচৰ আহিলে মানে ৰিটায়াৰ্ড প্ৰফেচৰো আহিলে তাৰপিছত আকৌ সেই ৰঙিয়ানে ৰংগশালা বিশ্ববিদ্যয়ালয় বুলি যে কয় যে সেই তাৰ পৰাও আহিলে আমাৰ মানে কলেজত পঢ়ি যোৱা এজন মানে বহুত ভাল ল'ৰা সি মানে এতিয়া মানে তেওঁ আৰু- এতিয়া হেৰি হলগৈ প্ৰফেচৰ হৈ গ'ল ত' সেই তেওঁ আহিছিলে মানে আৰু।
আহ।
তাৰপিছত আকৌ উদ্বোধনীও কৰিলে হে কিতাপ এখনৰ। বহুত হেৰি ভাল ভাল কথা কলো যেনিবা।
আমাৰো তেনেকুৱাই হৈছে দিয়া মানে ধৰি লও তোমাৰ আমাৰ এনেকুৱা আহিছিলে ধৰি ল তোমাৰ কবিতাৰ ওপৰত আহি ছিলে তোমাৰ নতুনকে কিতাপ উলিয়াব মানে ছাৰহতে।
উম।
প্ৰতিখন কলেজতে চাগে ৱৰ্কশ্বপ দিছে দিয়া।
অ দিছে দিছে। আমাৰ সেয়া সেইকাৰণে অ আমাৰ সেইকাৰণে কিতাপখন মানে উদ্বোধনী কৰিলে আমাৰ ডিপাৰ্টমেণ্টৰ যোনী কেইজন টিচাৰ আছে। প্ৰায় তিনিজন মানে মানে কিবা কিবি লিখিছেই তাত কিতাপখনত।
উম তোমাৰ মই মানে তোমাৰ হিন্দী ষ্টুডেন্ট হয়।
উম।
আমি হিন্দীত মানে যিবিলাক কবিতা পঢ়ো তাৰ বিষয়ে লিখা আছে, সেইবিলাক আমি কেনেকে মানে উম।
ই মানে সেইদিনাখন ৱৰ্কশ্বপ ত বিষয় আছিলে যে আধুনিক কবিতাৰ মাজে সমাজৰ মূল্য। সেইটো কথা কৈছিলে আহ। বুজাইছে আৰু তাতে মানে এইটো কথা যে কবিতাৰ পৰা কবিতা পঢ়িলে মানে বহুত জ্ঞান হয় ন। আৰু মানুহে এনেই কথা কৈ থকাতকে কিবা কৈ থকাতকে কবিতাৰ সুৰেৰে যিবিলাক কথা কয় মানে সেইবিলাক বেছি মানে গুৰুত্বপূৰ্ণ হয় ন অৰ্থপূৰ্ণ হয় সেইখিনি কথা। মানে বহুত কেইজন মানুহে মানে চবৰে বেলেগ বেলেগ অভিজ্ঞতা যিহেতু ন ইমান ডাঙৰ ডাঙৰ মানুহ গোটেই জীৱনৰ অভিজ্ঞতা বিলাক কৰিছে সময়ো লৈছে বহুত আৰু মে মই বিশেষকে মানুহ এজন ভাল পালো হা যোনজন ৰিটায়াৰ হৈছিলে তেজপুৰ ইউনিভাৰ্চিটিৰ। এজন মানে আমাৰ ডিপাৰ্টমেন্টৰ আহ এ ছাৰজনৰ চবত ছাৰ মানে যোনজন ডাঙৰ বয়সস্থ ছাৰ সেয়ে তেওঁক পঢ়ুৱা ছাৰ।
অ', আমাৰো ছেম তেনেকুৱা ৱৰ্কশ্বপ চবৰে পাতিছে চাগে দিয়া। আমাৰো এনেকে ডাঙৰ ডাঙৰ বিখ্যাত কলেজ বিলাকৰ টিচাৰ আহিছিলে তেখেতসকলে মানে মত আগবঢ়ালে আৰু তোমাৰ আমাৰ ইয়াত ছাৰহঁতে কৈছে যে আমি চাৰি বছৰটো কৰিলে আমাৰ তোমাৰ কি লাভ হব তাৰ বিষয়ে আমাক ক'লে আৰু মানে অ চাৰি বছৰটো কৈছে মানে প্ৰতিটোৰে তোমাৰ লাভ আছে
উম'।
কৈছে যে হেৰি মানে চাৰি বছৰটো কলে তোমালোকে এতিয়া যিমান খিনি জ্ঞান লাভ কৰিছা তাত অ পাবা সেইটো বিষয়ে কলেজৰ প্ৰিন্চিপালে ভাল বুজাই দিব বুলি কৈছে কৈছে যে আৰু আমি যিহেতু এতিয়া তোমাৰ আমি বি এ তো তোমাৰ তিনি বছৰ হয় আৰু তাৰ কাৰণে ছাৰ বাইদেউসকল থাকে আৰু এতিয়া যিহেতু তোমাৰ চাৰি বছৰ হ'ব সেইটো কাৰণে আমাক পঢ়াবৰ কাৰণে অভিজ্ঞ শিক্ষক শিক্ষয় দি লৈ আনিম বুলি কৈছে কৈছে যে আমাৰ কাৰণে শ কি কয় দি পঠাই দিব আমাক পঢ়োৱাৰ ক্ষেত্ৰত মানে কোনো ধৰণৰ তোমাৰ অসুবিধা যাতে আমাৰ নহয়
মানে যোনবিলাক অভিজ্ঞ শিক্ষক শেষ হৈ থাকে কাৰণ চবৰে ডিপাৰ্টমেন্টত এতিয়া নাথাকে ন।
অ নহয় তোমাৰ হেৰি মানে টিচাৰে যে আনিব সেইটো নহয় যি কলে ধলেও তোমাৰ পঢ়ি কমপ্লিট কৰিছে মানে জ্ঞান আদৰ্শ থকা তেনেকুৱা মানে ভালক পঢ়া শুন কৰা তেনেুৱা ধৰ হয়তোম টিচাৰ নাপালেওোলে তোমাৰ পঢা শুন কৰা ইা ধ অভিজ্ঞ মানে মানুহ আনাই দিম বুলি কৈছে আৰু কৈছে যাতে তোমালোকৰ অকণমানো
অঔ অ সেইবিলাক মানুহ মানে লৈ আনিলে কি হয় আমি মানে বহুত নাজাননা কথাও জানিব পাৰো ন যে আমি ভৱিষয়তে কি কৰিলে কোনটো ক্ষেত্ৰত গলে কোন পথত গ'লে আমাৰ বেছি সোনকালে মানে কিবা এটা মানে কৰাৰ সুবিধা পাম
উম', তুমি এতিয়া ভাবিছোৱাা আমি এতিয়া আমাক এতিয়া ছাৰ বাইদেউ সকলে আমাক ছিক্স চমলৈকে যিখিনি শিকালে এতিয়াতো নতুনকে হব সেইটোৰ বিষয়ে আমাক আমাৰ আমাক কোবাৰ ছাৰ বাইদেউ সকলে হয়তো এইখিনি নোৱাৰিবও পাৰে।
উম'।
সেইখিনিতো অলপ টান হ'ব নয় যিহেতু এনে
কাৰণে নতুন ন প্ৰথমবাৰ অ প্ৰথমবাৰ ন চবৰে কাৰণে সেইকাৰণে সবেই বস্তুত বুজি পলেতটো আমাক বুজাব সেইকাৰণে মানে অকমান সময় চাগে বেছি প্ৰয়োজন হ'বটো
অ মানে এইটো ক্ষেত্ৰত মই বহুত মানে ভাল পাইছো দেই মানে কথাখিনি শুনি ভাল লাগিল। বিশেষকৈ তোমাৰ প্ৰিন্ঞ্চিপাল জন মানে ভাল হব লাগিব। আৰু উম তেখেত সকলে কৈছে যে এই চাৰি বছৰ অনুষ্ঠানতটো যে সকলো ইউনিভাৰ্চিটিত বা সকলো মানে কলেজতে অনা নাই তোমাৰ। তাৰে মানে কেইখনমান কলেজতহে আনিছে আৰু এইটো তোমাৰ এনেকুৱা কথা ক যে উম আমাৰ কলেজখন পিছপ আগতিকে আমাৰ কলেজ খনে আনিব নোৱাৰিব সেনেকুৱা কথা নহ নহয় মানে সেইটো টিষ্চাৰক লৈ কথা আছে যদি আানিব নিবিচাৰে তেনেহ'লে তেখেতসকলে নানিব। আৰু যদি কোনোবা আনো বুলি ভাবে তেতিয়া সেইটো মানে তেওঁলোকৰ দায়িত্ব কিন্তু মই জানা মতে ছাৰসকলে কোৱা মতে মানে প্ৰত্যেকখন কলেজতে সেইটো দিয়া নাই। নাই।
অ', মই শুনিছো সেইটো কথা কিন্তু মানে ছাত্ৰ সন্থা হেৰি বিলাকে কৈছে আৰু যে কাৰণ এইটো চবৰে এতিয়া মন থাকে হয়, নে নহয়তিনি বছৰ পঢ়িব, নে চাৰি বছৰ পঢ়িব সেইটো মানে সম্পূৰ্ণ। আহ ছাত্ৰ ছাত্ৰীসকলৰ নিজা মানে মন্তব্য হব লাগিব। মানে হেৰি জোৰ জবৰদস্তি কৰি পেলাই তোমালোকে ইয়াত, নাই বুলিহে তিনি বছৰহে পঢ়িব পাৰি বা তিনি বছৰতে ওলাই যাব লাগিব সেনেকে, কৰিলে মানে সেইটো বেয়া হব ন। সেইকাৰণে মানে সেয়া চাৰি বচৰে কৰাটো মানে কৈছে বেলেগ এতিয়া, চোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটি টো কৰিব পাৰিব কিছু মানে, তাতো দিছেই হয় যোন বিলাক মানে হে ছাত্ৰ ছাত্ৰীয়ে অ'মানে তাতে পঢ়ি
সিহতে তেওঁলোকে মানে হেৰি ডাইৰেক্ট পাই যাব এডমিশনটো কিন্তু মানে যোনে বেলেগৰ পহিব বিচাৰিছে ধৰ সেই তেওঁলোকৰ কাৰণে মানে এটা এনট্ৰেস ষ্টেস্ট পাতা হ'ব আৰু।
নাই বোই ছানে মই এটা ভাবিছো তোমাৰ আমি এন্তেছ দিয়ে মানে, কৰিম বুলি আশা কৰি আছো আৰু তোমাৰ
অ'
চাগে এতিয়া
মোৰ মানে আমাৰ কলেজত আহি যে এই বস্ত যিহেতু এত্নেছ নিদিলেও হ'ব।
অ' নহয় মই তোমাৰ হেৰিটোৰ কথা কৈছিলো এইটো পাছ কৰাৰ পিছত কৈছিলো মানে আমি চাৰি বছৰটো পাছ কৰাৰ পিছত কৈছিলো তোমাৰ। আমাৰ লাভ হব ন, আমি যদি এন্ট্ৰঞ্চ দি চৰকা অ যদি আমি চৰকাৰীকে পঢ়ো তোমাৰ লাভ হ'ব। উম সম হ'ব নেকি
নাই হোৱা ৰবা হেৰি কথা এটা আছিলে ত মই সুধি লওঁ বোলো হেৰি। কি মানে বি এ পাছ কৰা পিছত কি পঢ়িম বুলি ভাবিছা?
নাই মই তোমাৰ মানে ভাবিছিলো, ডি এল এড আৰু বি এড তোমাৰ দুটা আছে হয়। তাৰ ভিতৰত যদি তুমি মানে বি এডটো কৰাই তোমাৰ বেছি লাভ হব, ডিঅলড টো কৰিলে তুমি ধৰি লোৱা সৰু লৰা ছোৱালী খিনিক পঢ়াব পাৰিবা যদি তুমি টিছাৰ হোৱা,
কিন্তু হেৰি কিন্তু ডি এল এডত অকমান পইচাটো কমে চাগে।
সেইটো হয় মানে তোমাৰ ডি এল এডত পঢ়াখিনি তুমি ইমান বেছি টান নাপাবা। কিন্তু বিয়েডত অলপ তোমাৰ টান হ'ব। আৰু মানে ভাবিছো বিএড টো কৰিলে তোমাৰ ডাঙৰ ষ্টুডেন্ট খিনিকো পঢ়াব। পাৰিম নহ অ' মানে ভাল লাগে আৰু ভাবিছো
পাৰিমে আমি
তাকে মই ভাবিছো বি এড টোকে কৰো নেকি দি এল এডটো মানে আজিকালি প্ৰায় লৰা ছোৱালী চাবা চোন প্ৰায় তোমাৰ ডিএলড কৰে। ডি এল এডৰ সংখ্যাটো অলপ বেছি।
উম কিন্তু আকৌ এটা কথা আকৌ ডিএলড কৰিলে মানে চৰি কৰিবা কৰিও পতককে পোৱা অকমান আশা এটা থাকে কাৰণ এখনহে পেপাৰ দিব লাগে ন। অকমান সৌ সৰু পোৱালি যিহেতু সহজকেই কাটে পেপাৰ
তোমাৰ আমাৰ আকৌ আমি চিটে দিব লাগিব তোমাৰ দুশ। ফোন পেপাৰ পৰা দিব লাগিব ন, অ' আমাৰ অলপ টান হৈ যাব ন,
আমি অকমান অসুবিধা পাম আও তেতিয়া ভাল হব
নহয় তুমি এতিয়া চোৱাচোন আমি যদি চাৰি বছৰ কৰি আমি আকৌ ডি এল এড কৰো তাতকে বি এড টোৱে ভাল হ'ব ন,
উম হয় কথাটো মানে কথাটো এইটোয়ে। যদি এতিয়াৰ পৰা আমাৰ হাতত মানে দুবছৰ সময় আছো যদি এতিয়াৰ পৰা আমি মানে অকমান। বিলাক বস্তু চাই কৰি থাকো তেতিয়া। মানে তেতিয়ালে চাগে আমি পাছ কৰি দিম এবাৰতে বা দুবাৰতে।
উম তোমাৰ তুমি ঘৰত ঘৰৰ পৰা তুমি প্ৰিপৰেচন কৰিব লাগিব ন' অকল তুমি এটাতে লাগি থাকিলে নহব উম। কি কম্পেটিভ কি কম্পেটিতিভ একজামৰ কাৰণ তুমি পঢ়িব লাগিব
অ কম্পেতেতীভ এক্সাম বিলাক এই
আৰু আৰু শুনিছানে তুমি এডিয়াৰ বোলে অ তোমাৰ আৰু এক নে দুই মাহৰ পিছত। লাপো ওলাব বুলি মই শুনিছিলো।
তুমি দিবা নেকি?
নাই দিম বুলি ভাবা নাই মানে মই শুনিছো মানে তোমাৰ অক্টোবৰ মানত চাগে ওলাব চাগে বদয়া মানে কি কৰো ভাবা নাই কিন্তু ওলাব
হেৰি মই মানে কি ভাবি আছো, নহয় কথাটো যে এ এই থৃ জিৰ'টো দি দিওঁ দি দিওঁ তাৰ পিছত ফ'ৰ পইণ্ট জিৰ' ওলালেও দি দিওঁ, কিন্তু কথাটো হ'ল তাৰপিছত মই আকৌ ভাবিছো যদি কেনেবাকে ইমান খিনি এতিয়াও বাৰু আমাৰ জ্ঞান হোৱা নাই। কিন্তু ভাবিছো যদি কেনেবাকে পাই যাওঁ।
উম এ নাই নাই মই তোমাক মই তোমাক কৈছো শুনাচোন তুমি যদি, যদি তুমি ভালকে পঢ়া নাই বা তুমি যদি, দি নোৱাৰো বুলি ভাবা তেনেহ'লে তুমি এক্জাম দি লাভ নাই কাৰণ কি জানে, আজিকালি এদিয়াৰে তোমাৰ অসংখ্য মানুহ যায় আনকি তোমাৰ সৰু তুমি আমাৰ আমাৰ এজ ল'ৰা ছোৱালীতকে তুমি বেছি,
মই দেখিছো বুঢ়া বুঢ়া মানুহ অ' বুঢ়া বুঢ়া মানুহেও দিয়ে সেই তেওঁলোকে, কিমান বছৰৰ পৰা প্ৰিপৰেচন কৰি কৰি উম।
এইজৰে নহয় আমাতকে ডাঙৰ যিসকল শিক শিক্ষকসকল যিসকলে ধৰি লক তোমাৰ স্কুলৰ কাৰণে লাগি আছিল। তেখেত সকলৰ চাকৰি হোৱা নাই বা টিচন মাষ্টৰ টিউচন কৰে সেনেকুৱা বহুত বয়স আমাকে বহুত অভিজ্ঞ মানুহে তোমাৰ এক্জাম দি আছে গতিকে আমি পঢ়াকে যে আমি চাকৰি পাম সেইটো মানে ভুলতো নাভাবিবা।
উম কথাাতটো হয় সেইটো আকৌ উম
অ' শুনাচোন মোক মাতি আছে হ'ব দিয়া
অ' অ' দিয়া হ'ব দিয়া নহ'লে।
অ' অ' অ'